আহ, শুনিছো। তুমি শুনিলানে?
হয়, ময়ো শুনিছো।
আহ, কি কৰি আছা?
আছো এনে।
চাহ-তা খালা?
হয় খালো।
অ', আহ ময়ো খালো।
হয়, ভালে আছে?
মই ভালে আছো, তুমি ভালে আছা?
হয়, মইও ভালে আছো।
হয় নেকি? তাৰ পিছত তোমাৰ, আজি অলপ পৰিৱেশৰ বিষয়ে কথা পাতো।
হয় ঠিকে আছে, এইটো এটা ভাল বিষয়, পৰিৱেশ যিহেতু আমাৰ জীৱনত গুৰুত্বপূৰ্ণ অংগ। সে-সেই বিষয়ে কথা পাতিব পাৰি।
অ', আমাৰ জীৱনৰ যিহে গুৰুত্বপূৰ্ণ অংশ তাৰ বিষয়ে অলপ কথা পাতো, যিহেতু আমাৰ যেনেকুৱা তুমি পৰিৱেশটো ভাল পোৱা নে?
হয়, পৰিৱেশ আহ, পৰিৱেশ ভাল পাব লাগে, মইও পৰিৱেশ ভাল পওঁ, পৰিৱেশত এটা অ', শান্ত অ', শান্তি পোৱা যায়। যিটো আন ক'তো পোৱা নাযায়।
সেইটোতো হয়, বৰ্তমান আমাৰ পৰিৱেশটো যি-যিদৰে প্ৰদূষণ হৈ আছে, যিদৰে আমাৰ প্ৰদূষণ হৈ আছে, গছ গছনিবোৰ কাটি আছে, আহ তাৰ বিষয়ে অলপ আহ, কেনেকুৱা মানে পৰিৱেশটো আমি কমাব বাঢ়াব লাগিব, প্ৰদূষণটো কমাব লাগিব, তাৰ বিষয়ে অলপ কোৱাচোন।
হয় পাৰিম, অ', আমি গছ গছনি বেছিকৈ লুব লাগে, অ', আৰু গছ গছনি নাকাতিবলৈ চেষ্টা কৰিব লাগে। তাৰোপৰি আজিকালি বহুতে পপ্ৰদূষণ হৈছে, যেনে কল কাৰখানাৰ পৰা উৰুৱা ধোৱা, যান বাহনৰ পৰা উৰুৱো ধোৱা, এইবোৰ উম, আমি পাৰা-পক্ষত যান বাহন আনো কমকৈ ব্যৱহাৰ কৰিব লাগে। আৰু উম, পিক প্ৰদূষণো বেছি হৈছে, সেইবাবে প্লাষ্টিক প্ৰদু অ', প্লাষ্টিক তাৰ পৰিৱৰ্তে আম ম কাপোৰৰ বা বেলেগ অ বেলেগ বস্তুৰ মোনা ব্যৱহাৰ কৰিব লাগে। আৰু আজিকালি অ জন্মদিনত বহুতে এজোপা গছ পুুলি ৰুই এতি এটা ভাল কথা এইটো ভাল অভ্যাস। এতিয়া আমি সদায় প্ৰত্যেক বাৰেই কৰিব
হ হ। আ এ, এতিয়া যেনে ধৰণে মাটি প্ৰদূষণ হৈ আছে প্লাষ্টিকৰ দ্বাৰা। আৰু তাৰপিছত পানী প্ৰদূষণ হৈ আছে কল কাৰখানাৰ দ্বাৰা যিহেতু কলা পানী আৰু ধোৱা আৰু বৰ্তমানটো আৰু ডাঙৰ ডাঙৰ তোমাৰ এইটো টা ভাটা দি তোমাৰ যেনেকুৱা ধোঁৱা ওলাই থাকে তাৰ তাৰ কাৰণে বায়ু প্ৰদূষণ আহি আছে। আৰু চাৰিওফানে গছ গছনিতো মানুহবোৰে কাটি আছে, তেনেকুৱা যিমান কাটি আছে, তেনেকুৱাতো ৰোৱাও নাই। তাৰ তাৰ তাৰ পৰাও আমাৰ গছ গছনি হৈ আছে। আগতে মানে বতৰটো কিমান ঠাণ্ডা হৈ আছিলে, আজিকালি গছ গছনি নোহোৱা কাৰণে কিমান আমাৰ অহ এতিয়া বৰ্তমান গৰমো বাঢ়ি গৈছে। হয় কি নহয় আগৰ নিচিনা ঠাণ্ডা নাই আমাৰ আগত কিমান ঠাণ্ডা আছিলে, এতিয়া বৰ্তমান কিমান গৰম বাঢ়ি গল, সেইটোৱে হ'ল কথাটো আৰু এতিয়া যিহেতু আহ গাড়ীবোৰৰ পৰাও আগৰ ডিজেল ইঞ্জিন আছিলে, সেইটো ইঞ্জিনটো এতিয়া বৰ্তমান বন্ধই কৰিলে। তাৰ পৰা আমাৰ প্ৰদূষণটো কমিল। আকৌ এতিয়া পেট ট্ৰল ইঞ্জিন। পেট্ৰল ইঞ্জিনৰপৰাও কিমান প্ৰদূষণ হৈ আছে, সেইটো এতিয়া লাহে লাহে বন্ধ কৰিকে আমাৰ প্ৰদূষণটো গাড়ীৰ যেনেকুৱা ইলেক্ট্ৰিক ওলাইছে, যিহেতু তাৰপৰা প্ৰদূষণ নহয়। সেইটো এটা ভাল কথা। আব যেনেকুৱা এতিয়া গছ গছ ছনি আমাক যিমান প্ৰয়োজন, সিমান কাটিব লাগে। তাৰ তাত সি বেছিকৈ কাট টি আছে মানুহে। তাত তেনেকুৱাই আমি গছ গছনি লগাব লাগে। তুমি গছ লগোৱাই পাইছা নে কেতিয়াবা?
হয়, মই লগাই পাইছোঁ।
অ, কি গছ গছনি লগোৱা তুমি, পৰিৱেশৰ ভাল হব কাৰণে আমি কেনেকুৱা ধৰণৰ গছ গছনি লগাব লাগে?
অ মোৰ মতদি যিবোৰ গছ বেছিকৈ বাঢ়ি যায় আৰু অ, ডাঙৰ হৈ পিনে ম অক্সিজেন, শাক আচ, এয়া দিব পাৰে, এইবোৰ গছ আমি বেছিকৈ লগাব লাগে। আমি সকলো প্ৰকাৰয়ে‌ গছ লগা কিন্তু এইবোৰৰ গুৰুত্ব বেছি আমাৰ জীৱনত।
অ, জীৱনত যি গছ ডাঙৰ হয়গে, তাৰপা আমাক অলপ সেইটো দিয়ে, অ অক্সিজেন দিয়ে হেই সেনেকুৱা গছবোৰ আমি লগাব লাগে তুমি ঠিকেই কলা। যিহেতু গুৰুত্বপূৰ্ণ গছবোৰ, কিছুমান গ গছ আমি লগাও, এইটো ছাঁৰ কাৰণে, তাতে যিহেতু আমাক একো আ অক্সিজেন পাওঁ, তাৰ কাৰণে আমি গছ গছনি লগোৱা হয়। তেনেকুৱা আজিকালি আমাৰ গছ গছনিও বহুত প্ৰয়োজন আমাৰ গছ গছনি যিহেতু বহুত ধৰণৰ প্ৰয়োজন কৰা হয়, তেনেকুৱা তুমি কি কি কি প্ৰয়োজন কাম আহে গছ গছনি, তুমি কব পাৰিবা নেকি, যিটো গছ গছনি কাটি কাঠেদি আমাক কিবা কিবি প্ৰয়োগ কৰা হয়, তাৰ বিষয়ে কব পাৰিবা নেকি?
হয়, অ পাৰিম। যেনে আজিকালি অম দৰং দলং বনোৱা হয়, সাঁকো মানে হয়। তাৰ পিছত অম কাঠ বাহৰ আচ বা অ বিভিন্ন সঁজুলি, তাৰ পিছত উম ই আমাৰ অচ অক্সিজেন ই আমাক অক্সিজেন দি গছে আমাক। অ ছাঁ দিয়ে। বিভিন্ন কামত তেওঁক ব্যৱহাৰ কৰা হয়।
অ, আমাকতো অক্সিজেন দিয়ে। যেনেকুৱা আমাৰ কাঠৰ টেবুল হল, কাঠৰ বিচনা হওঁক, কাঠৰ বহুত ধৰণৰ যেনেকুৱা ঘৰ বনাওঁতে আমাৰ কাঠৰ ব্যৱহাৰ কৰা হয়। এনেই কাঠৰ বহুত ধৰণৰ বস্তু বনোৱা যায়। এইটোতো আমাৰ জীৱনৰ বহুত অ মূল্যবান বস্তু ন? তেনেধৰণৰ আমাৰ গছ গছনিটো ৰুব লাগে। যেনেকুৱা গছ গছনি আমি ফল মূলৰ গছ গছ গছবোৰো ৰুব লাগে। তুমি বেছিকে ফল মূলৰ গছবোৰ ৰুবলৈ মানে মানুহক কবানা তুমি কি কিন্তু প্ৰিফয়াৰ কৰিবা? তুমি অ এনেই ডাঙৰ ডাঙৰ গছনি লগোৱা প্ৰিফাৰ কৰিবা নে ফল মূলৰ গছ গছনি লগোৱা প্ৰিফাৰ কৰিবা?
অ মই দুইটাই ভাল পাম, কাৰণ অম, হয়তো সেইবোৰ ও গছ গছনিয়ে। ডাঙৰ বোৰে আমাক ছাঁ আৰু ছাঁ আৰু সেই দিয়ে, আমাক অ সমানে গুৰুত্ব, অ যিহেতু। আমি অ, গছে লগাব লাগে। আমি গছত কোনো অ ভেদ ভাৱ কৰিব নালাগে টো সৰু ডাঙৰ অ আমি সকলো প্ৰকাৰৰ গছে লগাব লাগে।
টো ভাবো আমাৰ ফল মূলৰ ফল মূৰ গছ লগাই বেছিকে আমাৰ উপকাৰী হয় নেকি। যিহেতু চৰাই চিৰিকটিৰো ভাল হয়। উম গ গছ গছনিৰ কাৰণে অ, গছ গছুনি কটাৰ গছ গছনি কটাৰ কাৰণে এতিয়া পাহাৰত, জংঘলত হাতী বা সেইবোৰ আহ থকা নহল। এতিয়া আহ এনে ৰাস্তালৈকে ওলাই আহে। গছ গছনি নোহোৱা কাৰণে ওলাই আহে। তাক আমাৰ ব গছ গছনি লগোৱাৰ পিছতে সিহঁতে মানে এটা জাগাত থাকিব পাৰিব। সিহঁতেতো জংঘলত থকা বস্তুবোৰ সিহঁতে বাধ্য় হৈ গৈছে ৰাস্তাত ওলাই আহিবলৈ কাৰণে। সিহঁতৰ গছ গছ জংঘলে নাই যদি আমি সিহঁতে বা বাহিৰলৈ ওলাই আহিব টো হয় কি নহয়।
বৰ্তমান পৰিৱেশ প্ৰদূষণে ডাঙৰ সমস্যা হৈ পৰিছে নে নাই?
সটো হয়। বৰ্তমানতটো পৰিৱেশৰ ডাঙৰ সমস্যয়া হৈ পৰিছে। তুমি কি ভাবা?
মইো তুমি যিকৈছা সেই ভাবো। যেনেকৈ অ আমি যদি প্ৰদূ্ষন কৰি থাকো আমাৰ উৎসাহত কষ্ট হব। আমাৰ যিটো আহিব লগা প্ৰজন্মটো সেইটো ভালদৰে উশাহ লব নোৱাৰিব। যেনে বাৰীতো প্ৰদূষিত হৈ গ' উশা কৰ পৰা লম। সেইকাৰণে গছ-গছনে কাটিব নালাগে ইমান লগাব লাগে।
আহ যিমান পাৰো সিমান লগাব লাগে। আৰু আমাৰ ফল মূলৰ গছত বেছি আমাৰ ফল মূলৰ গছ গছনিও লগাব লাগে। যিয়াৰ কাৰণে আমাৰ চৰাই চিৰিকুটি আৰু তোমাৰ আহ যিমান জন্তু আছে জংঘলৰ আৰু যেনেকুৱা চৰাই চিৰিকুটিৰ কাৰণে ঘৰ সহতৰ কাৰে খানা হৈ যায়। আৰু সেইকাৰণে ফল মূলৰ গছ লগোৱাও আমাৰ জৰুৰী ক'ব গলে।
হয় ঠিকেই কৈছে। বাৰ, বাৰ, তুমি অ পানী প্ৰদূষণত বিষয়ে কিবা কব পাৰিবা নেকি?
পানী প্ৰদূষনৰৰ বিষয়ে কি ক'ম এতিয়া ডাঙৰ ডাঙৰ কলখনৰ পৰা ওলোৱা অহ, কলা, কলা লে লেতেৰা পানীবোৰ ডাইৰেক্ট পানীত যায়। পানীৰ পৰা তেনেকুৱা বহুত, সেইদিনা এখন ভিডিঅ' চালো কলকাৰখানা পৰা অহা যি কলা পানীৰ কাৰণে কিমান মাছবোৰ মৰি আছিলে। সেইয়া তাৰ কাৰণে আমাৰ পানী প্ৰদূষণ বোৰ ৰোধ কৰিব হ'লে সেই কল খৰ পানীবোৰ যাব নি দিব নালাগে নদীত। সেইত সেনেকুৱাকে আমি ৰখিব লাগে। তটো তোমাৰ হিচাপে কেনেকুৱা কৰিব লাগিব আমাৰ
ঠিকেই কৈছো, যেনেকৈ প্ৰদূষণ হয় যেনে নদী বিৰ এইবোৰত আমাৰ আৱৰ্জনাবোৰ কল-কাৰখানাৰ আৱৰ্জনা হওঁক ৰাসায়নিক পদাৰ্থ এইবোৰ পাই পেলাই দিয়ে। ফলত অ', যদি আমাৰ পানী খিনি অম, প্ৰদূহিত হৈ যায়। অ', আমি অম। খাম কি? আমি জীয়াই কেনেকৈ থাকিম? আৰু বহুতে অ' নদীত গা ধুৱে বা অ', কাপোৰ ধুৱে এইবোৰ কৰা অনুচিত এইবোৰ আমাৰ পানীখিনি লেতৰা হৈ তাই
এইটোতো হয় পানী প্ৰদূৰষণ হয় অহ ', পানী প্ৰদূৰ্ষণ তেনেকুৱাকে আমাৰ প পানীয়ো প্ৰদূষন হয় বায়ু প্ৰদূৰণৰ বিষয়ে তুমি অলপ কোৱাচোন বায়ু প্ৰদূৰ্ষণ কেনেকে হয় কিদৰে আমি তাক হ্ৰাস কৰিব লাগে।
অহ ', মই কলোৱে যেনেকৈ অহ ', কল কাৰখানাৰ পৰা ওলোৱাত ধোৱাত যান বাহনৰ পৰা ওলোৱা ধোৱাত আ বাধ আমি এইবোৰ আহ', হ্ৰাস কৰিবলৈ আহ', কমকৈ যান বাহন ব্যৱহাৰ কৰিব লাগে আৰু চৰকাৰে আইন বনাই দিব লাগে যে আহ', কল ক খাত ধোৱাবোৰ বেছি ওলাব নালাগে যাতে আমাৰ বায়ু প্ৰদূষিত নহয়। আমি যিমান পাৰো অহ ', সিমান খোজ কঢ় অহা যোৱাত কৰা বা আহ', চাইকেলো অহা যোৱাটো ব্যৱহাৰ কৰিব লাগে। তেতিয়া আমাৰ আহ', যান বাহনৰ পৰা কম ধোঁৱা ওলাব আৰু আহ', বায়ু প্ৰদূ্ষনো কমি যাব।
সেইটো হয়-হয়-হয় বাৰু আহ', যেনেকুৱা বহুত ধৰণৰ কল কাৰখানাৰ পৰা যেনেকুৱা কলা ধোৱাবোৰ ওলাই সেই তাৰ কাৰনে আমাৰ বায়ু প্ৰদূষনটো হৈ আছে আৰু যিহেতু এতিয়া বৰ্তমান ইটা ভাটাৰ পৰা ওলোৱা যিহেতু কলা- কলা ধোঁৱা তাৰ পৰাতো এনি টাইম ওলাই থাকে। নন ষ্টপাৰ সেই তাৰ পৰা ওলোৱা ধোঁৱাবোৰৰ কাৰণে আমাৰ বায়ু প্ৰদূষণ বহুত হয়। আমি বায়ু-বায়ু প্ৰদূষণ হোৱাৰ পিছত আমি বেছি জীয়াই থাকিব নোৱাৰিম তেনেকুৱা বায়ু যেনেকুৱা প্ৰদূৰষন হৈ থাকে তাৰ কাৰণে আৰু সেইকাৰণে আমাক চাৰিওফে যেনেকুৱা গছ গছনি লগাব লাগে, ফল মূলৰ গছ ডাঙৰ ডাঙৰ গছ আৰু কিছুমানে বিশ্ব এনভাইৰনমেন্ট ডৰ দিনাতে লগাই বিশ্ব পৰিৱেশ দিৱস ডে দিনাৰে লগায় তেনেকুৱাকে একদিন লগালে নহয় আমি সদায় মানে অহ ', গছ গছনিটো লগাবলৈ আমি চেষ্টা কৰিব লাগে অহ ', মানুহে গছ গছনি বেছি পায় মই দেখিছো কাটিয়ে পেলাই আৰু গছ গছনি কাটে ঘৰ বনাই। মাটি কাটিকে তোমাৰ ঘৰ বনাই। যিমান কাটিছে তাৰ যিমান প্ৰয়োজন আছে তাতে তাত ছাগে অধিক কাটে মানুহে গছ গছনি সেইকাৰণে আমি গছ গছনিবোৰ ৰাখিব লাগে বায়ু প্ৰদূষণৰ পৰাও ৰক্ষা কৰিব লাগিব আহ', এইটো বেলেগৰ ভুল নহয়। তোমাৰ হিচাপে আমাৰে ভুল কি কয় তুমি তাৰ-তাৰ বিষয়ে কি কোৱা আমাৰ ভুল নে কি? মানে নেচাৰলী এনেকুৱা হয়।
হয় এইটো আমাৰ ভুল কাৰণ আমি ধোৱা ওলাও আমি গছ গছনি কাটো আমি গছ গছনি কা কাটি পিনে ঘৰ সাজো দলং বনাও এইবোৰ কৰাটো অনুচিত। আমি আমি তুমি কলাই যিহেতু বিশ্ব পৰিৱেশ দিৱসৰ দিনা মাত্ৰ এদিন আমি গছ গছনি ক অকল এইদিন লগালে আমাৰ একো নহব। আমি যদি সদায় এদ আমাৰ আজি এইটো এটা বহুতেই ভাল। কথা হ'ব আমাৰ স্বাস্থ্যই ভালেই। থাকিব।
হয় - হয় উম দিয়া আজি ক অহ', দিয়া অহ', এইখিনিয়ে। দিয়া ঠিক আছে।
কি?